হয় শুনিছানে?
শুনিছা নহয়?
অ -অ শুনি আছো
কি কৰি আছা?
অ 'মই তোমাৰ এয়া এনে অকমান বহি আছিলো
হয় উ চাহ চাহ খালা নহয়? হয় ময়ো এই অকমান আহিছিলো বাহিৰলৈকে ওলাই।
অ' হয় নেকি
বাকী কাৰেণ্ট আহিলে নাই বাৰু তোমালোকৰ ফালে।
হয়। অ' তাকে হেপাই কাৰেণ্টটো এই অকমান আগত আহিছে বতৰ মানে কালিৰ পৰা বৰ বেয়া হৈ আছিলে।
হয় -হয় আমাৰ ফালেেতো অহাই নাই।
অ' হয় নেকি
অ' আজিকালি যে বতৰৰ মহিমা একদম ধৰিবই নোৱাৰি
অ ' তাকেহে পাই
টো আছিল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত কিন্তু আজিৰ দিনত। মাত্ৰ তিনিটা যেন হৈ পৰিছে গৰম বৰষুণ আৰু কম শীত।
হয় হয়
হয় আজিৰ দিনত সেই আগৰ দিনৰ শীত নাইকিয়াই হৈছে
হয় হয়।
হয় তুমি কি কোৱা বাৰু তাত
তাকে তুমি ঠিকেই কৈছা বাৰু আৰু আজিকালি তোমাৰ মানে গৰমৰ মানে গৰমৰ দিন বোৰ বেছি বাঢ়ি যোৱা নিচিনা হৈছে আৰু যি ঠাণ্ডাৰ দিন। সেই ঠাণ্ডাৰ দিন বোৰ কিবা এ মানে নাইকিয়া নিচিনাই হৈ গৈছে পাৰে। আজিকালি প্ৰায় তিনি তিনিৰ পৰা। এ পাচ মাহ মানহে তোমাৰ এ ঠাণ্ডা থাকে।
হয়।
আগৰ দিনত তোমাৰ ছমাহ গৰম ছমাহ ঠাণ্ডা তেনেকুৱা আছিলে এতিয়া প্ৰায় একেবাৰে কমি গৈছে চাৰি মাহ মানহে। প্ৰায় ঠাণ্ডা দিন মানে থাকে।
হয় আচলতে। এতিয়া যদি আমি কবলৈ যাওঁ প্ৰায় গৰমতটো বহুত বেছি বৃদ্ধি হৈ গৈছে শীত নাইকিয়া হৈছে কিন্তু আম এতিয়া আৰু কিন্তু বৰষুণ যথেষ্ট পৰিমামানে হৈছে। আমি ক'ব নোৱাৰো যথেষ্ট পৰিমাণে বৰষুণ হৈছে কিন্তু এই বৰষুণখিনি আমাৰ কোনো কামত অহা নাই অকল এই বৰষুণ খিনিয়ে
কাৰ মাত্ৰ আমাৰ এই বৰষুণ খিনিয়ে উম বানপানীৰ নিচিনা এম মানে প্ৰাকৃতিক দুৰ্যোগৰ হে সৃষ্টি কৰিছে।
হয় হয়।
এ এই বৰষুণৰ ফলত আমাৰ খেতি বাতিহে নষ্ট হৈছে তাৰ বাহিৰে আমাৰ কোনো উপ। পকাৰ হোৱা নাই কিন্তু আগৰ দিনত তেনেকুৱা নাছিলে আগৰ দিনত যেতিয়া আমাৰ বৰ উম। আগতে খেতিখিনি সেইবাবেই ভাল হয় যে সময়ত বৰষুণ আহিছিল সময়ত গৰম আহিছিল। সময়ৰ ৰ'দ দিছিল কিন্তু আজিৰ দিনত সেই। সেই চিষ্টেমটো নাই। আজি আজিৰ দিনত চব বিশৃংখল হৈ পৰিলে আগৰ শৃংখলতা আজিৰ দিনত নাই। ইয়াৰ মূল কাৰণ তুমি কি হয় বুলি ভাবা বাৰু।
অ।
এই সমস্যাৰ কাৰণ তুমি কি হয় বুলি ভাবা।
অ তাকে এই মানে যি পৰিৱৰ্তন হৈছে তাৰ আচলতে কেইবাটাও কাৰণ আছে। ইয়াৰ। আচলতে মুখ্য কেইটামান কাৰন বুলি কবলৈ গলে যি তোমাৰ আজিকালি বন মানে। গছ-গছনি কাটি ধ্বংস কৰি পেলোৱা হৈছে। আৰু যি প্লাষ্টিক প্ৰদূষণ আৰু তোমাৰ যি। উদ্যোগ আৰু মানে যান-বাহনৰ পৰা যি ওলোৱা ধোঁৱা সেইসমূহে আচলতে আমাৰ। এ যি জলবায়ু আছে সেই জলবায়ুৰ ওপৰত আচলতে যথেষ্ট পৰিমাণৰ। প্ৰভাৱ পেলোৱা পেলোৱা দেখা গৈছে।
হয়।
আৰু উম ধৰা কিছুমান জীৱাষ্ম ইন্ধনৰ মানে অধিক মানে অধিক পৰি। পৰিমানৰ ব্যৱহাৰে আমাৰ যি গোলকীয় উষ্ণতাৰ ইয়াত কিন্তু এটা অন্যতম কাৰণ হৈ পৰিছে।
হয় হয় আৰু যদি আমি ক'বলৈ যাওঁ জলবায়ু উম অসমৰ। পৰিচয় হৈছে আগত আগতে এতিয়াও এতিয়াও কিছু পৰিমাণে কিন্তু আগতে অত্যাধিক পৰি। পৰিমানে আমাৰ চাহ খেতি উদোগ উ চাহ খেতি হৈছিল যিটো মানে চাহ খেতিৰ বাবে। অসমৰ জলবায়ু অতি প্ৰয়োজনীয় আছিল বা অতি ভাল আছিল। কিন্তু আজিৰ দিনত সেই। জলবায়ু নথকাৰ বাবে অসমৰ চাহ খেতি প্ৰচুৰ পৰিমানে কমি গ'ল।
হয় হয় নিশ্চয়।
আমি এতিয়া ধৰিব পাৰোঁ এতিয়া যদি আমি চাবলৈ যাওঁ অসমৰ। অৰ্থনৈতিক যি অহ দিশটো যি দুৰ্বল হৈ আহিছে। তাৰ কাৰণো কিন্তু জলবায়ুৱে যিহেতু এতিয়া জল আগতে। উম হয় আগতে অসমত। এ হেৰি ধান খেতি ভাল হৈছিল আৰু। তোমাৰ। উম চাহ খেতি ভাল হৈছিল যাৰ সেই এইখিনি আমি বেলেগ দেশ বা ৰাজ্যত। বিক্ৰী কৰি আমি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিছিলো।
হয় হয়।
এতিয়া সেই জলবায়ু নাথাকে সেই ধান খেতি বা চাহ খেতি নহয়। তাৰ ফলত আম উম আমাৰ পৰা আগতে কিনা ৰাজ্য পৰা আমি কিনি পেলাই সেই বস্তু খিনিয়ে লৈ। ল'বলগীয়া হৈছে।
হয় হয়
বিভিন্ন ধৰণৰ বিপদ বা সমস্যাৰ সন্মুখীন হব লাগে বুলি মই ভাবোঁ।
হয় নিশ্চয়।
কলে গোলকীয় উষ্ণতা। অহ বৃদ্ধিৰ ফলত এনেকুৱা জলবায়ুৰ। খেলি-মেলি হৈছে বা শৃংখলতা হেৰাই গৈছে।
হয় হয়।
হয় আম এই গোলকীয় উষ্ণতাটো তোমাৰ বৃদ্ধিৰ। কাৰণ বিলাকেই হৈছে বায়ু প্ৰদূৰ্ষণ মাটি প্ৰদূৰ্ষন সেইবিলাক। আচলতে সেইসমূহ আমি ৰুথ কৰিবৰ বাবে গছপুলি ৰোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
হয় হয় অতিকৈ প্ৰয়োজন হৈছে।
হয়। আচলতে অসমৰ আগৰ যি অসমীয়াই অসমৰ সি সেউজীয়া পৰিৱেশ সেই সেউজীয়া পৰিৱেশৰ বাবেইতো জলবায়ুতটো এটা বেলেঞ্চ এটা শৃংখলত উম সজ্জিত হৈ আছিল।
হয় হয়।
আমাৰ আমাৰ দিনত আমি ককা দেউতা ককা দেউতা বা আজো ককাৰ মুখত শুনিবলৈ পাওঁ যে ই এইটো সময়ত আগতে বৰষুণ হৈছিল এইটো সময়ত গৰম হৈছিল এইটো সময়ত ঠাণ্ডা হৈছিল এইটো সময়ত সকলোখিনি মিলি আছিল সেইখিনি কিন্তু যদি এতিয়া এতিয়াৰ লগত যদি আমি মিলাই চাওঁ, কিন্তু সেইখিনি এতিয়া সম্পূৰ্ণ বিপৰীত দিশে পৰিৱৰ্তন হৈছে। আগৰ দিনত এইটো সময়ত ধাৰাসাৰ বৰষুণ হয় বা গৰমটো কমি যায় মানুহে খেতি কৰে, কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ পথাৰ শুকান বৰষুণৰ পৰিমণ কমিছে। হয়। তাৰ পিছত গৰমৰ পৰিমণ বাঢ়ি গৈছে। তেনেকুৱা ধৰণৰ সমস্যা আমি সন্মুখীন হৈছো। আৰু এতিয়া আমি যদি উম মই কৈছো গছ আৰু তুমিও কৈছা যে গছ গছনি ৰুব লাগে। আচলতে গছ গছনি ৰুলেই নহয় তাৰ প্ৰতিপাল কৰাতটো আমাৰ দায়িত্ব যেন হৈ পৰিছে।
হয় হয় দায়িত্ব সেইটো। অ এতিয়া তুমি উ যিখিনি কথা কলা যে আগৰ দিনৰত ককা আইতাৰ মুখত শুনিবলৈ পাইছিলোঁ যে ইটো ইমান বৰষুণ হয় এতিয়া তুমি এতিয়াৰ যি মানে জলবায়ু এতিয়া সেই জলবায়ুটোৰ ওপৰত তুমি চাবা যে
হয়।
এতিয়া ধৰা এই যি আহাৰ মহীয়া এই আহাৰ মহীয়াত আগতে উম বহুতখিনি মানে ধৰ বৰষুণৰ মানে বৰষুণৰ পৰিমমান বাঢ়ি যায়। আৰু যাৰ ফলত আমাৰ যি অসমৰ কৃষকসকলে তেওঁলোকে এ ধান খেতি বা অন্যান কিবাক খেতি তেওঁলোকে কৰে। কিন্তু এতিয়া কি হৈছে সেই উম সময়মতে মানে বৰষুণৰ বৰষুণতটো নিমি তাৰ মানে জলবায়ু পৰিৱৰ্তন, তাৰ কাৰণে আগতীয়াকৈ ধাৰাসাৰ বৰষুণ দি দিয়ে। আৰু যাৰ ফলত আগতীয়াকৈ সেই মাটিখিনি ঢিলা হৈ যায় আৰু এ বানপানী গৰাখহনীয়া তেনেধৰণ ধৰণৰ মানে বহুত খিনি এ সমস্যাৰ সৃষ্টি হয় আৰু যেতিয়া ধৰা এ খেতি বাতিৰ সময় আহিব, আহাৰৰ মহীয়া তেতিয়া তোমাৰ কি হয়, বৰষুণ একেবাৰে নিদিয়াই হৈ যায় মাটি একেবাৰে খৰাং হৈ যায় মাটি এ একেবাৰে শুকান হৈ ফাটি যায়। তাৰ ফলত আমাৰ কৃষকসকলে খেতি বাতি কৰিব নোৱাৰা হয় আৰু তুমিতো জানাই আমাৰ অসমখনৰ প্ৰায়বোৰ মানুহে আচলতে খেতিৰ ওপৰতে নিৰ্ভৰশীল।
হয়।
কয় যি এ উম তেওঁলোকে এখন ঘৰ চলাবলৈ বা তেওঁলোকে উম নিজৰ জীৱনতটো মানে পোহপাল দিবলৈ তেওঁলোকে আমাৰ অসমৰ প্ৰায়বোৰ মানুহে খেতি বাতিৰ ওপৰতে মানে নিৰ্ভৰশীল হৈ থাকে।
হয়।
এই যি জলবায়ু পৰিৱৰ্তন হৈছে তাৰ ফলত সেই কৃষক সকলৰ কিন্তু আৰ্থিক অৱ স্থা আগতকৈ মানে বেয়া হৈ আহিছে আগৰ তুলনাত অ' অ' আৰু তোমাৰ উম যিসকল যিখিনি তুমি কৈছিলা যে খেতি বাতিৰ পৰিমাণ কমি আহিছে যাৰ ফলত আমি বাহিৰৰ পৰা বস্তু অনা নিয়া কৰিব লাগে তাৰ ফলত আচলতে আমাৰ এখন ঘৰৰেই নহয় মানে আমাৰ গোটেই দেশখনৰে আৰ্থিক অৱস্থা টো মানে দুৰ্বল হৈ আহিছে।
হয়। আচলতে এতিয়া এতিয়া তুমি কলাই জলবায়ুৰ কথা এতিয়া যদি চাব লৈ যাওঁ আমি বায়ু প্ৰদূষণৰ ফলত আচলতে জলবায়ু পৰিৱৰ্তন হোৱা আটাইতকৈ ডাঙৰ কাৰণেই হৈছে বায়ু প্ৰদূষণ।
হয় হয়।
আ এতিয়া যদি তুমি চাবলৈ যোৱা আগৰ দিনত যিমান খিনি যান বাহন আছিল তাৰ তুলনাত আজিৰ দিনত অত্যাধিক হৈ গৈছে, বহুত বেছি বাঢ়ি গৈছে। যে আহ যান বাহনৰ ধোঁৱাই বায়ু প্ৰদূষণটো বহুত বেছি কৰি তোলে। যাৰ ফলত অত উ জলবায়ুৰ খিনি বেয়া হৈ গৈছে বা বায়ুৰ সেই আগৰ শুদ্ধতা নাইকিয়া হৈছে। আৰু যদি এনেক কৈ যদি থাকিবলৈ হয়ে আ আগত পাছৰ দিনলৈ এতিয়া বৰষুণ যেতিয়া দিব লাগে এতিয়াতো নিদিয়েই। ইয়াতকেও অধিক দিশটো বেয়া হৈ যাব বুলি মই ভাবো।
হয় হয় নিশ্চয়।
হয়। আৰু তুমি কিবা কবানে?
অঊ তাকে তুমি মূল মানে যি কথাখিনি আছিলে সেইখিনি কলাই। এতিয়া মানে যি জলবায়ু মানে যি পৰিৱৰ্তন হৈছে তাৰ মোৰ যি কাৰণ হৈছে সেই সেইখিনি হৈছে গছ গছনি কাটি পেলোৱা, প্লাষ্টিকৰ মানে অধিক ব্যৱহাৰ আৰু যি উম মানে এক কথাত ক'বলৈ গ'লে যি মানে আমাৰ বায়ু প্ৰদূষণ হৈছে সেই সেই প্ৰদূষণ ফলত, আৰু এই এই যিখিনি সমস্যা আছে সেইখিনিয়ে আচলতে আমি এ মানে সমাধান কৰিবলৈ হ'লে আমি অতি পৰিমাণে কিন্তু গছ গছনি ৰোপন কৰাটো একেবাৰে জৰুৰী।
হয়।
আৰু যি প্লাষ্টিকৰ ব্যৱহাৰ আছে সেই প্লাষ্টিকৰ ব্যৱহাৰটো কিন্তু একেবাৰে কম হব লাগে।
হয় আচলতে এই হয় কোৱা
আৰু যি, উম কি বুলি কয় এ আমি যদি এতিয়াৰ পৰা এই মানে যি পৰিৱেশ আছে পৰিৱেশৰ ওপৰত যদি যত ল নলও কিন্তু আমাৰ যি ভৱিষয়ত প্ৰজন্মই আজ আজিৰ পৰা ধৰা বিশ বছৰ, আহ চল্লিশ বছৰৰ পিছত কিন্তু সেই জ মানে অ' নতুন নতুন প্ৰজন্ম খিনিয়ে কিন্তু আৰু ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব।
হয় আচলতে যদি এতিয়া আমি কবলৈ যাওঁ, জলবায়ুৰ এইম এই এই মানে শৃংখলটো ভাঙি যোৱা বা জলবায়ুৰ পৰিৱৰ্তন সময়ত বৰষুণ নোহোৱা, আদি সমস্যবিলাক আচলতে এম হৈছে মানুহৰ অৱহেলাৰ বাবে।
হয় হয় মানুহৰ কাৰণেই আৰু।
তেতিয়া, আজিলে হ'ব তেতিয়া।
অ' হ'ব বাৰু, আগলৈ এনেকে ফোন কৰি থাকিব। ভাল লাগিল বাৰু কথা পাতি আপোনাৰ লগত।
নতুন টপিক বা বিষয় ল বিষয়ত আলোচনা কৰিব বাবে ফোন কৰিম।
হয়-হয়, নিশ্চয় কৰিব।